অ কোৱা কি কৰি আছা
এএ টিভি চাই আছিলো ৰবা তুমি
এই মইয়ো এনেই এই মোবাইল চাই আছিলো ৰবা বহি কিনে
চাহপানী খালাহ
এই খালো ৰ'বা তুমি খালা
খালো খালো মই টিভিত মানে আজি কি হ'ল এ খবৰ চাই আছিলো ৰাতিপুৱা নিউজ চাইছিলো তাতে মানে এটা ভাৰতৰ যি ভৱিষ্যয়ত উন্নয়নৰ ওপৰত মানে এটা বিশেষ অনুষ্ঠান দেখা পালো ৰে শুনি ভাবিলো তোমাকো অলপ জনাও তাৰে বিষয়ে
এই কি অনুষ্ঠান এ কোৱাচোন অলপ মকো
তাতে কৈছিল আৰু ধৰা অহা কেইবছৰ মানত আমাৰ দেশখন কেনেকে আগবাঢ়িব পাৰে ধৰা সেই ক্ষেত্ৰত অলপমান কথা কৈছিল আৰু আজিকালিতো জানাই বিজ্ঞান প্ৰযুক্তি শিক্ষা উদ্যোগৰ ক্ষেত্ৰত ধৰা ভাৰত অলপমান দ্ৰুতগতিত আগবাঢ়ি আছে ত যুৱ সমাজে বহুত নতুন নতুন কাম কৰি আছে তে সেই ক্ষেত্ৰত তুমি কি ভাবা
ঠিকেই কৈছে দিয়া মানে মই ভাবো যে এই যিটো ভৱিষ্যতৰ ভাৰত আছে ন সেই ভৱিষ্যতৰ ভাৰত গঢ়াত এইটো যুৱক যুৱতীৰ যিটো ভূমিকা ন সেইটো আটাইতকৈ ডাঙৰ আৰু কবলৈ গলে
নিশ্চয় দিয়া আৰু আজিৰ তোমাৰ কি হয় আজিৰ যিবিলাক ছাত্ৰ ছাত্ৰী যুৱক যুৱতীয়ে কাইলৈৰ বৈজ্ঞানিক হব শিক্ষক হব চিকিৎসক হব অভিযন্তা হব কৃষক হব বেৱসায়ী হব নেতা হ'ব হয় ন
ঠিকেই দিয়া এইবিলাক যুৱ যুৱতী ভালদৰে নিজৰ কাম বিলাক কৰিলেহে আমাৰ দেশৰ যিটো অ-অ উন্নতি সেই দেশৰ উন্নতি হব আৰু তোমাৰ শিক্ষাৰ মান আৰু দক্ষতা যদি উন্নত হয় ন তেতিয়াহে দেশৰো মানে বহুত লাভ হব যদি দেশৰ লাভ হয় তেতিয়া দেশৰ যিবিলাক অ আছে সেইবিলাকৰো লাভ হব ত সকলোৰে এটা মিলা অহ মিলা মানে মিলা জুল কৰি আৰু থাকিব লাগিব আৰু মিলা জুলি কৰি
ঠিক কৈছা দিয়া আৰু কেৱল মানে, কিতাপৰ জ্ঞানে নহয়। ব্যৱহাৰিক বা নতুন প্ৰযুক্তি আৰু সৃষ্টিশীল চিন্তাধাৰাও সমান প্ৰয়োজন হয় আৰু আজিকালি যুগত
ঠিকেই কৈছা দিয়া আজিকালি তোমাৰ জানাই তোমাৰ কিমান সামাজিক মাধ্যমটো জানে কিমান ডাঙৰ হৈ গৈছে তোমাৰ ডিজিটেল যিবিলাক সেৱা আছে সেইবিলাকো যিবোৰ অনলাইন যিটো শিক্ষা অনলাইন ব্যৱস্থা সেইবিলাকো বহুত বাঢ়ি গৈছে ত' সেইবিলাক কামৰ সৈতে আমি আগবাঢ- আগবাঢ়ি আ লৈ যাব লাগিব এই ভাৰতখনক। ত ভাৰতখনক আমি যাতে আহ মানে যিবিলাক আমি ডাঙৰ ডাঙৰ যিবিলাক আৰু ৰাষ্ট্ৰ আছে আন্তৰাষ্ট্ৰ কব পাৰো যেনে এই ধৰা ইউ এছ এ হও তোমাৰ আমেৰিকা এইবিলাকক তে তেনেকুৱা মানে পৰ্য্যায়লৈ লৈ যাব লাগিব ভাৰতখনকো মানে শক্তিশালী কৰিব লাগিব আমি যুৱ প্ৰজ -প্ৰজন্ম বিলাকে।
হয় দিয়া মানে বৰ্তমান প্ৰযুক্তিয়েটো সময় বচাইছে আৰু বহুত নতুন সুযোগো সৃষ্টি কৰিছে, কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ কৰাটো বহুত জৰুৰী দিয়াচোন এই ক্ষেত্ৰত।
ঠিকে কৈছা দিয়া তুমি আৰু কেতিয়াবা মোৰো মানে মনত হয় আৰু মানে যদি ধৰি লোৱা তোমাৰ যিটো ভৱিষ্যতৰ যিটো ভাৰত নহ সেই ভাৰতৰ যিটো পৰিৱেশৰ সংৰক্ষনৰৰ ওপৰতো আমি অতি অলপ গুৰুত্ব দিয়া উচিত আৰু কবলৈ গলে মানে যিটো আমাৰ বৰ্তমান সময়ত মানুহে যিটো পৰিবেশতো যেনেকুৱা মানে নষ্ট কৰিব ধৰিছে আৰু দেখিচাই কিমান মানুহে লেতেৰা কৰে বা কিমান প্লাষ্টিক পেলাই বা নদীবোৰে হওক তোমাৰ জংঘল বোৰে হওক বা তোমাৰ আন আন যিবিলাক ঠাই আছে সেইবিলাক ঠাই কিমান মানে লেতেৰা কৰে মানুহ বিলাকৰ সেইবিলাকৰ ওপৰতো আমি মানুহ মা মানুহ বিলাকৰ উপৰিও এই মানে গুৰুত্ব দিব লাগে আৰু মানুহ বিলাকে সেইবিলাক আমি পৰিষ্কাৰ কৰি ৰখা কাৰণে কাৰণ ধৰি লোৱা বাহিৰৰ পৰা মানুহ আহিলে তেতিয়াহে আমাৰ দেশলৈ আৰু ফুৰি ভ্ৰমণ কৰিব আহিব ন
একেবাৰে দিয়া মানে উন্নয়নৰ লগে লগে আমি ধৰা বন হওক বনাঞ্চল হওক নদী হওক বন্যপ্ৰাণীটো আমাৰ ৰক্ষা কৰিব লাগে আৰু কাৰণ সুস্থ পৰিৱেশ অবিহনে উন্নয়নৰ সম্পূৰ্ণ কেতিয়াও হব নোৱাৰে বিভিন্ন ক্ষেত্ৰত দেখা পায় দেখা পাবাই তুমি আজিকালি মানুহে ধৰা কৰবালে ফুৰিব গলে য'তে ত'তে আৱৰ্জনাবোৰ পেলাব যাৰ ফলত বনাঞ্চলৰ যিটো সৌন্দৰ্য সেইটো সৌন্দৰ্য নোহোৱা হয় আৰু সেইটো অনিষ্ট কৰি দিয়াচোন উৰ্বৰতা মাটিৰ উৰ্বৰতাটো কমাই পেলাই ত' এই ক্ষেত্ৰত আমি ধ্যান দিব লাগে আৰু যে নিজৰ ঠাই বিলাক নিজে পৰিষ্কাৰ কৰি ৰাখিলে সেইটো এটা উন্নয়নৰ দিশ বুলি তুমি ক'ব পাৰা আৰু
অ দিয়া তুমি ঠিকে কৈছা আৰু তুমি ধৰি লোৱা মানে এই যি মানুহৰ যিটো যেতিয়া মানুহৰ এইবিলাক জ্ঞান আহিব বা এইবিলাক তেওঁলোকে ভাবিব বা এইবিলাকক গুৰুত্ব দিব তেতিয়া নিজে নিজে ভাৰতখন এখন মানে বিশ্ব মানে আমি কওঁ যে ভাৰতখনক আমি বিশ্ব কৰো বুলিতো তেতিয়া নিজে নিজে ভাৰত বিশ্ব গুৰু উঠিব ন ত' যিবিলাক আৰু অন্যান্য যিবিলাক আৰু আধুনিক যিবিলাক প্ৰযুক্তিবিদ্যা আছে সেইবিলাক আৰু বাহিৰৰ পৰা আহিব বা ভাৰততে আমি সেইবিলাক আৰু মানে বৃদ্ধি কৰিব পাৰিম সেইবিলাকৰ প্ৰক্ৰিয়াটো ত' আমি যিবিলাক নাগৰিকে যেতিয়া বহুত আমাৰ নাগৰিক, বহুত এতিয়া কষ্টত ভুগি আছে ন তেওঁলোকৰ কষ্টটো আমি যিমান পাৰো মানে সেইবিলাক কমাব চেষ্টা কৰিব লাগে আৰু সেইকাৰণে আমি যিটো নাগৰিকৰ মানে গুৰুত্ব যিটো এই মানুহৰ যিটো পৰিৱেশৰ ওপৰত গুৰুত্ব সেইটো বৃদ্ধি কৰিব লাগে আৰু
হয় দে আৰু তোমাৰ ভাৰতত যিহেতু বিভিন্ন ভাষা সংস্কৃতি আৰু পৰম্পৰা আছে ত' এই পৰম্পৰাবোৰে দেশখনক অধিক সমৃদ্ধ কৰি তোলে যিহেতু ত এই ক্ষেত্ৰত সকলোৱে মানে যিটো সংস্কৃতি হওক ভাষা হওক পৰম্পৰা হওক সকলোৱে এইবোৰ মানে জন উচিত আৰু প্ৰত্যেকটো ভাষাৰ বিষয়ে বা প্ৰত্যেকটো সংস্কৃতিৰ বিষয়ে বা প্ৰত্যেকটো জনগোষ্ঠীৰ বিষয়ে এই ক্ষেত্ৰত মানে যিটো বৈচিত্ৰতা ভাৰতৰ সেই বৈচিত্ৰটো এনেকয় মানে অটল থাকিব আৰু যদি সকলোৱে জানে এই বিষয়ত ক'বলৈ গলে আৰু সেই বৈচিত্ৰতা যদি অটল থাকে। ম ভাৰতৰ যিটো গুৰুত্ব সেই গুৰুত্বটো মানে বিশ্বজুৰি আৰু ব্যাপি যাব
ঠিকে হৈছে দিয়া যিহেতু এখন ভ ভাৰত এখন বৈচিত্ৰময় মানে দেশ হয় আৰু কবলৈ গলে ত ইয়াৰ তুমি চাৰিওফালে যাবা ন চাৰিওফালে নতুন ভাষা পাবা নতুন সংস্কৃতি পাবা নতুন তোমাৰ খাদ্য পাবা নতুন সাজ পোছাক পাবা, ত' বহুতো এনেকুৱা বিভিন্ন বিভিন্ন ধৰণৰ জনগোষ্ঠী হাবা ত' এইবিলাকৰ ম মানে এইবিলাক ম মানে জড়িত এখন ভাগ ভাৰত আমাৰ গঢ়ি তুলিছে ন ত এইবিলাক যিবিলাক আমাৰ ধৰি লোৱা বিভিন্ন তোমাৰ ফকলা ভাষাই ত আজিকালি চাবাচোন নহওক কিছুমান ৰাজ্য ধৰক কিছুমান ধৰক এই ভাষাৰ আৰু বহুত আৰু মানে হাজিৰা হয় আৰু ত সেইটো কৰিব নালাগে আৰু মানে সকলোৱে সকলোৰে মিলি জুলি কৰি ৰাখিব লাগে মানে কোনোবা যদি এখন ৰাজ্যৰ পৰা বেলেগ এখন ৰাজ্যলৈ যায় তেতিয়া আৰু সকলোৱে মানে সেই ৰাজ্যখনৰ লগত মিলি জুলি থাকিব লাগে আৰু। আৰু মানে সেই ৰাজ্যখনত যাই কিনে তেওঁলোকে মানে যি কাম কৰিব কাম কৰিব গৈ তেওঁলোকৰ নিজৰ কামখিনি কৰিলে হ'ল আৰু ত সেনেকে আমি মিলা মিলা প্ৰতি কৰি থাকিব লাগিব আৰু
আৰু মই ভাবো ধৰা ভৱিষ্যতে অসমৰ যিটো উত্তৰ পূৰ্বাঞ্চল তাৰো উন্নয়ন আৰু যথেষ্ট বেছি হ'ব আৰু যদি আমি ভালকে গুৰুত্ব দিওঁ তোমাৰ ধৰা পৰ্যটনৰ ক্ষেত্ৰতে হওঁক শিক্ষাৰ ক্ষেত্ৰতে হওক উদ্যোগে হওক বা যোগাযোগেই হওক এ এইবোৰ ব্যৱস্থা যদি উন্নত হয় আৰু তেনেহলে সকলো অঞ্চলৰ যিটো সম্ভাৱনা, উন্নত হোৱাৰ সেইটো আৰু বৃদ্ধি পাব ক'বলৈ গলে
ঠিকেই পইচা দিয়া মানে আমাৰ যিটো কলাই তুমি যিটো পৰ্যটন হওক বা শিক্ষাই হওক বা উদ্যোগেই হওক আৰু যিটো আমাৰ বৰ্তমান উন্নত হৈ আছে যিবিলাক ৰাস্তা হওক আমাৰ ধৰি লোৱাক বনাইছে ইয়াতে উৰাজাহাজৰ যিটো অ এয়াৰপৰ্ট বুলি কয় ন সেই বনাইছে, নতুনকে আৰু মানে বহুত ৰাস্তা বনাই আছে। ত এনেকুৱা এনেকুৱা ধৰণৰ আমি উন্নত উন্ন উন্নত হব লাগিব এনেকে উত্তৰ পূৰ্বাঞ্চলটো মানে জানাই যে উত্তৰ পূৰ্বাঞ্চল বহুতে মানুহে জংঘলৰ এনেকুৱা ঠাই বুলি ভাবে আৰু কিন্তু এতিয়া আমি আহ আমি নিজকে বা নিজকে উন্নত কৰি কিনে আহ মানে নিজকে আৰু ভালকে চিনাক লাগিব আৰু নিজৰ যিটো সংস্কৃতি নিজৰ যিটো মানে সাজ পোছাক হওক খাদ্য হওঁক বা তোমাৰ ভাষাই হওক সেইবিলাক আৰু সকলোৰে মাজত চিনাকি কৰি দিয়াটো উচিত আৰু
একেবাৰে কাৰণ তোমাৰ আৰু এই ক্ষেত্ৰত তোমাৰ প্ৰতিজন নাগৰিকে ধৰা নিজৰাল দায়িত্ব পালন কৰিব লাগে লাগিব আমি ধৰা যেনেকুৱা হওক সততা হওক শৃংখলা হওক বা পৰিষ্কাৰ পৰিছন্নতাৰ ক্ষেত্ৰত হওঁক বা আইন মানি চলা এই বহুত বস্তু আছে যিবোৰ মানি চলাটো অত্যন্ত জ আৰু আৰু আমিও ধৰা ছাত্ৰ হিচাপে যদি এতিয়া ভালদৰে পঢ়ি নিজৰ দক্ষতা বৃদ্ধি কৰিব পাৰো তেনেহলে আমি ধৰা নিজৰ অঞ্চলৰ লগতে দেশখনক আগুৱাই লৈ যোৱাটো যথেষ্ট সহায় কৰিব পাৰিম আৰু পিছ
একদম ঠিক কথা কৈছা আৰু তোমাৰ আজি যিটো পৰিশ্ৰম কৰিম ন কালিলৈ সেইটো সফলতা পাম ন আৰু তোমাৰ আমি কলাই যে তুমি নাগৰিক নাগৰিকৰ ওপৰত প্ৰতি প্ৰতিজন নাগৰিক দায়িত্ব নিজৰ দায়িত্ব পালন কৰে ন তেতিয়াহে তে ততা আহিব শৃংখলতা আহিব ধৰি লওক পৰিষ্কাৰ পৰিচ্ছন্নতা আহিব যিবিলাক আইন বিলাক সেইবিলাক মানি চ চলাটো বহু জৰুৰী ন এখন দেশ চলাবৰ কাৰণে আৰু আমি আমি নিজৰ এ ছাত্ৰ হিচাপে মানে ভালদৰে পঢ়ি শুনি বা নিজৰ দক্ষতা বোৰ বৃদ্ধি কৰি আমি সেইবিলাক আমি বাহিৰৰ দেশত যাই কিনে বিলাক নকৰি আমি নিজৰ দেশৰে মানে উন্নত কৰিব আহ চেষ্টা কৰিব লাগে আৰু সেইটোয়ে মই বিচাৰো বাকী তোমাৰ ভৱিষতৰ ভাৰত কবলৈ গলে মানে যিহেতু আমাৰ চৰকাৰৰ মানে এই চৰকাৰৰ এটা মানে সেই আছে আৰু দুইহেজাৰ সাত সাতচল্লিশ চনলৈকে ভাৰত খনৰ বহুত এটা উন্নত মান পত গঢ়ি তুলিব ত' সেইটো হওক যাতে আমাৰ ভাৰতখন আৰু আহ উন্নত হওঁক আৰু ভাৰতৰ লগতে আমাৰ যিটো উত্তৰ পূৰ্বাঞ্চলৰ ঠাই আছে সেইখন ঠাইও যাতে আৰু উন্নত হওঁক যাতে সেইবিলাক ঠাই মানুহ চিনি পাই আমাৰ জানে অসমতো কিমান জনগোষ্ঠী আছে কিমান খাদ্য আছে কিমান সাজ পোছাক আছে সেইবিলাকো যাতে বিশ্বৰ মাজত মানে পৰিচিত হওক মই সেইটোৱে বিচাৰো আৰু ক'বলৈ গ'লে,
ঠিক কৈছে। এতিয়া মানে কি হৈছে আজিৰ পৰিশ্ৰম কাইলৈৰ সফলতা বুলি তুমি ক'ব পাৰা আৰু আৰু যদি শিক্ষিত আৰু সচেতন যুৱ সমাজে মানে যি যদি আগবাঢ়ি যায় তেনেহ'লে এখন শক্তিশালী ভাৰত গঢ়ি তুলিব আৰু আজি বাৰু এই ক্ষেত্ৰত বহুত কথা পাতি দিয়া চোন তোমাৰ লগত আৰু নিজৰ দেশৰ কথা বা নিজৰ দেশৰ ভৱিষ্যতক লৈ মোৰ আশা থাকিল আৰু যে আৰু আগবাঢ়ি যাওক সকলো ক্ষেত্ৰতে আৰু এনেদৰে উন্নতি হওঁক আমাৰো ভাল লাগে আমাৰো এটা গৌৰৱৰ বিষয় হৈ পৰে এনেদৰে কব গলে
হয় দিয়া মোৰ একে অনুভৱ আৰু কবলৈ গলে। আমি যদি সকলোৱে মানে নিজৰ নিজৰ যিবিলাক দায়িত্ব যিবিলাক দায়িত্ব বিলাক যদি আমি নিষ্ঠাৰে পালন কৰো তেতিয়ে আমি ভাৰতৰ যিটো বিশ্বৰ আহ আগশাৰত আমি লৈ যাব পাৰিম দেশৰ ভিতৰত মানে ভাৰতখনো এখন এন্যতম দেশ হ'ব ভাৰত এতিয়াতো বহুত এতিয়াও মানে ভাৰ খখন বহুত আগ আগবাঢ়ি আছে কিন্তু আমি আৰু ইয়াক আগবঢ়াব লাগিব বহুত ক্ষেত্ৰত ন যিবিলাক আমি পিছ পৰি আছো ত' সেয়ে মানে যিবিলাক ধৰি লোৱা তোম আধুনিক কৃষি কাৰ্য্যই হওক সেইবিলাকো আমি বঢ়াব লাগিব তেতিয়াই আমাৰ যিবিলাক শস্য উপাদান সেইবিলাক বৃদ্ধি পাব ত' সেনেকে আমি বাহিৰত বাহিৰৰ দেশত সেইবিলাক পঠাব পাৰিম কাৰণ যিহেতু আমাৰ ভাৰতৰ আহ কিছুমান পোৱা নাযায় আৰু ধৰি ল তোমাৰ পেট্ৰলিয়াম হওক বা এইবিলাক বেছি পৰিমাণে পোৱা নাযায় ত' আমি যিবিলাক আমাৰ ভাৰতত উপলব্ধ সেইবিলাকে আমি বাহিৰৰ বাহিৰৰ দেশত বেচি পেলাই আমি ভাৰতৰ যিটো উপাৰ্জন আছে সেই উপাৰ্জনটো আমি বৃদ্ধি কৰিব লাগিব তে এনেকুৱা কিছুমান আহ আমি অদায়ত্ব আমি চৰকাৰৰ লগতে মানুহে লব লাগিব আৰু
ঠিকে হয় দিয়া বাৰু আজিলে নহলে ৰাখিছো দিয়া মোৰ অলপ কাম আছে বাকী কথা পাতি ভাল লাগিল পিছলে আৰু কথা পাতিম।
আহ দিয়া হ'ব দিয়া।